হেল্ল হেল্ল'
হয় শুনিছা হয় নমস্কাৰ নমস্কাৰ শুনিছা নে তুমি
কি কৰিছো কি কি কি কৰিছো
আছো আছো তই শুনিছ নে মাতো মোৰ হেল্ল' অ', ভাল ভাত কিহ খালি
বত দৰ সে দেখ অ', দালি চৰাই দিনে আলুৱে বনাইছিলে তিয় কাটিলেও হয় হয় তই
মই কিবা স্কচ আলুৱে মাছে বনালে আৰু ভেৰা ভাজিছে আৰু হৈ গ'ল
তহঁতৰ আজি কি তহঁতৰ আজি ইণ্টাৰ্ণশ্বিপ আছিলে কি শিকালে
শিকোৱা নাই আজি
কি কোৱালনো
হেই কিবা কিবি মিটিং চিটিং কৰালে মোবাইলৰ গ্ৰুপ বিলঘৰত নাম নাম চাম ল'লে
অ', গোপ বিলাক মানে
মোবাইলত গ্ৰুপত মানে মোবাইলত গ্ৰুপ বনাইছে ন মানে মানে যোনটো ইন্টাৰণশ্বিপ মই মানে কৰিম মানে যোনখিনি মোক শিকাব
অ'
সেইটো মানে ডিপাৰ্টমেণ্টে মানে এটা গ্ৰুপ এটা খুলিছে
অ'
মানে এ সিহত চাহ মেম বুলিয়ে কৈছো আৰু এ চাহ মেমহতে মানে কৈছে গ্ৰুপ এটা খুলি পেলাই তোমালোকে তাত মানে আহ মানে প্ৰিন্ঞ্চিপালত আপুনি মেছেজ দিব সি কটীয়া মাষ্টৰটো যে
অ
কঠিয়া মাটোৱে তাৰ মানে মেছেজ দিব যোনদিনাখ আৰম্ভ হব সেইনা স ল ম বিলাকত মানে ইনফৰৰ্মেশ্যন দি থাকিব আৰু দিয়া সেইটোৱে
তই গ্ৰুপ যে খুলি অ তই তই আছ ন গ্ৰুপত কি
অ মইো গলো কোপত
কোনে খুলিলে গুৰটো
গ্ৰপতটো ইয়া হেৰিয় খুল তহঁতৰ ভাল তহতৰ হেৰিয়ে খুলিলে এইটো
অ গ্পাল
ই শুনিলে
অ সি চবকে এড কৰি দিছে
অ সেই চবকে মানে হে গ্ৰুপতটো আকৌ এই আমাৰ ডিপাৰ্টমেণ্টৰ গ্ৰুপত শ্বেয়াৰ কৰি দিছে
অ
চয়াৰ কৰি দিওঁতে তেতিয়া আমিানে পাইো আৰু আমাৰ বহুত কেইটা আছে ন
অ
তাৰপিছত আৰু?
তেনেকয়ে আৰু অলক মান মানে বহুৱাই বহুৱাই, বহুৱাই, বহুৱাই মানে গোটেই গা বিষ কৰি পেলালে।
উ'ম
তিনি চাৰি ঘণ্টামান বঢহালে
অ
পঢ়ুৱাই পেলাই গা বিষ কৰিলে তাৰ পিছত মানে আৰু ভৰিহাত বিষ যিন যিনাই গ'ল বুজিছ?
অ
তাৰপিছতে আকৌ দুটামান কথা কলে কি কি শিকাব। নাম জাম বিলাক সুধিলে গোটেই সপাাকে উঠাই, উঠাই তাৰপিছত নাম জাম বিলাক সু তাৰপিছত সেই মতা মানুহটোৱে সেয়া কিবা-কিবি কলে গাৰখৰ পৰা আৰম্ভ হব? চবকে সুধিছে তোমালোক কিবা অসুবিধা হৈছে যদি এা সপ্তাহৰে কৰিম। কাল্ল পায় ন কৰা ব।
অ
তাৰপিছত সেনেকে হ'ল আৰু তাৰপিছত কৰা কৈ মেলি আৰু ফটো উঠালে ভিতৰতো ফটো উঠাইছে আকৌ বাহিৰত। ফটো উঠালে তহঁৰ কেতিয়াবা আৰম্ভ হব কি কৰিলে তহঁতৰ?
আমাৰ মানে! কি হ'ল তোৰ অ সকলোকে মানে এজন কেৰাণী আহি পালে তোৰ মানে ফৰ্ম এখন পনিল দেই।
হা-হা শুনা পোৱা নাই বোলে কি বুলি কলি?
সকলোকে আহি কেৰাণীয়ে ফৰ্ম এখন এখন দিলে দেই।
অ আমাৰ ফৰ্মখনিলে ফৰ্ম ফ ফিলপ কৰিলো বাৰু।
অ ফৰ্মখন ফিল আপ কৰি তাত ঠিকনা চিকনা নাম চাম দি বিষয়টো দি ফ মানে এ কি কৰিলো ফৰ্মখন এইয়া যিটো অধ্যক্ষ আছে অধ্যক্ষ মহোদয় ডাঙৰীয়াক মানে ফৰ্ম ফৰ্ম দিলো দেই।
অ স আমিও তাকেই দিছো বাৰু দেত।
অ তাক দিলো সি বহি এখনৰ এে ডাক মাৰি মাৰি নাম বিচাৰি পেলাই এনেকে চিট মাৰি মাৰি লৈ গ'ল।
উ'ম
তাৰ পিছত তোৰ হেৰি কৰিলে অ অ, আমি অ, সেইখিনি কৰি থাকোতে আমাক ক'লে যে তোমালোকৰ এটা গ্ৰুপ এটা বনোৱা তেতিয়া সুণমণিয়ে বনালে গ্ৰুপত মোক এডমিট দিছে। কমণ আছে মননুজ আছে অ আমি য তাৰ গুপ বনাইছো ক ম মই মনোজ এিন ধছো গোপ বনাইছো ছাৰকো অ' মই মানসো এড কৰি দিছো আৰু এ এড কৰি পেলাই গোটেই ল'ৰা ছোৱালী খ আগ কৰি দিছো আগ কৰি পেলাই মানে এতিয়া সোনমণিয়ে কি কৰিছে ডি পি কি লগাব সি দেখ যি একেবাৰে কেণদেল কেণ্ডেল লাইট ডিনাৰ যে কৰেছে ল'ৰা ছোৱালী?
অ', অ',
হাঁহ ফটো এখন লগাই দিছে চবে হাঁহখনন আকৌ এটাই চেঞ্জ কৰে আকৌ এটাই কিবা লগাই আকৌ এটাই কিবা মানুহৰ ফটো লগাই আকৌ এটাই কিবা লগায় কটনি কৰি আছে লাষ্টত মই কি কৰিছো! এনেকে দুোকান হাতত এডাল মম লৈ থকা এনেকে ফটো এখন গুগলৰ পৰা মাৰি সেইখন দি থৈ দিছো এতিয়া সেইখনে আছে।
অ',
এতিয়া আমাৰ গুপটোৰ নাম হৈছে, তোৰ মমবতি গুপ।
অ'আমাৰ এইবিলাক একো নাই ফ্ৰুড এণ্চ একে কিবা আছোৰু। আমাৰ মানে কোনো ফ'ট কৰা নাই। মানে মই ফটোৱা কৰিলে মানে মই কমপ্লেন কৰি দিম মানে। ভাল নাপাওঁ ইমান ফটুৱা কৰি থাকিলে মানে চবৰে নিজৰ নিজৰ মানে কাম থাকে ন। গ্ৰুপ বিলাকত যদি মোবাইলত এ এটা এটা গ্ৰুপত যদি ইমান ইমান মেছেজ আহে ত' খং উঠিবই। সেইকাৰণে মানে মই অ' আৰু মাষ্টৰ মাষ্টনিও থাকিব ক খং উথিব চবৰে নিজক কিবা কিবি কাম থাকে এনেক যদি গোপৰ নন ষ্টপ যদি এনেই হোৱাই নোহোৱা যদি মেছেজ ফোন আহি থাকে ন মই বহুত মানে বেয়া পাওঁ এনেকুৱা ক্ষেত্ৰত।
তাৰপিছত
সেইকাৰণে মানে ষ্টুডেণ্টে কবলৈ গ'লে মানে গ্ৰুপ এডমিট মানে কিবা কাৰণতহে মানে খুলি দিব লাগে সবে মেছেজ দিয়াকে। কিন্তু মানে এডমিট কেইটাই মানে এনে এনে মেছেজ দিয়াকে থ'ব লাগে বুইছা। মই মানে এইটো কথা বৰ বেয়া পাওঁ কিছুমান মানে ফটুৱোৱা মানুহ থাকে কাম নাইকিয়া নিচিনা হোৱাই নহাই এখোপা মেছেজ দিব বুজিছা নে ভাত খালেও মেছেজ দিব মেম এইটো কি হয়। কলেও কব এইটো কি হব মানে এইবিল কথা বৰেয়া পাওঁ ইমানটো আজিকালি পঢা শুনা মানুহ থাকে ন দে চোন, চবিলাক হলে পঢ়া শুনা।
ময়ো বেয়া পাওঁ কিছুমানে মেছেজ দি দি যে কামোৰ দি থাকে যে
কামোৰ মানে নহয়, এটা এটা মানে অশৃংখলৰ সৃষ্টি কৰি দ দিয়াচোন। মানে যোনটো শান্তিপূৰ্ণ পৰিৱেশ থাকে ন এটা ন চোন কিমান আহি থাকে দিয়াচোন তুমি কটং কটংকে আহি থাকে ট টক টকে আহি থাকিব।
হয়।
তুমিতো বেলেগ কিবা কাম আছে বুলি চাবা কিন্তু
তাকে মানে হেৰি কৰিলে গ্ৰুপ টো খুলিলে খুলিলো লাষ্টত মই ডিপ এখন লগাই দিলো এতিয়া মানুকে কৈছে তোমালোকৰ ক্লাছ অহা সপ্তাহত কৰিম। তোমালোকে সকলোৱে আহিবা দছটা বজাত। পুৱাকে আহিবা দশটাৰ পৰা এক মিনিট দেৰি হলেও গেট মাৰি দিম বুলি কইনেকে ভাই ভাবোক খোৱালে আৰু আমাক তাৰপিছত আৰু আমি আৰু কলো হ'ব দিয়ক তাৰপিছত অহা সপ্তাহৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ব। তাৰপিছত কৈছে মানে তোমাৰ অ কাপোৰৰ কথা কৈছে কি তোমালোকে ফৰ্মেল কাৰ্ড আৰু পেন খিনি আহিবা তোমালোকৰ কিবা কৈছ নে
অ আমাৰ নাইবাক এইবিলাক একো কোৱা থকা নাই খালি মানে আমাক কৈছে আৰু মানে। সময়মতে আহিব চেষ্টা কৰিবা বেলেগ একো মানে ইমান ভয় খোৱা নাই বাৰু এনেকে। কিন্তু এটা কৈছে আৰু যদি এনে এদিনো এদিনো যদি নাহা তোমালোকে তেনেহ'লে মই চাৰ্টিফিকেট নিদিওঁ বুলি কৈছে আৰু।
অ' নহয় কাপোৰৰ কথাটো বাৰু কৈছে নে?
নাই নাই নাই।
অ' তাৰপিছত মানে আমাক কৈছে আকৌ ই আমাৰ কলেজৰ মানে আমাৰ মহাবিদ্যালয় িল তাৰপিছত তোমাৰ এই চাৰ্ট টিকেট খন লৈ মানে তুমি মানে লোন পাবা লোন ল'ব পাৰিবা। বুজিচ, এ হেৰি এ বোলে কোৱালিটি আছে চাৰ্টপিকেট খনৰ।
আচ্ছা।
চাৰে আমাক কৈ ঠৈ গল আও, কৈছে কি কৈছে তোমালোকে লোন ল'ব পাৰিবা চৰকাৰৰ ফালৰ পৰা সহায় পাবা এনেকে কৈছে।
এই আমাৰ এইবিলাক একো নাই আমাৰ চবতকে দেৰিকে কৰালে ন বেছি সময় কবলৈ মানে স সময়ে নাপালে।
এই সেইখন চাৰ্টিফিকেট তোমাৰ মানে হেৰি পৰা আহিব। চেণ্ট্ৰেলৰ পৰা আহিব বুলি কৈছে, তেওঁলোকে।
অ'।
কি ভাবে ভাল হয়, বাদ বাকী তোমাৰ খবৰ খাতি ভাল?
ভাল দিয়া, কাললৈ যাবা ন নাই তুমি কম্পিউটাৰ ক্লাছেলৈ।
অ' যাম বুলি ভাবিছো বৰষুণে যদি নিদিয়ে তেনেহলে যোৱাতটো নহব।
আজ বৰষুণ পৰিল জানো তোমালোকৰ ফালে?
আমাৰ ফালে বৰষুণ তোমাৰ বিৰাট বৰষুণ পৰা নাই দেই, মানে তোমাৰ অ' ৰাতি আহিছিলে নেকি কিন্তু দিনৰ ভাগত তোমাৰ অলপো বৰষুণ নাই।
উমুি যেনেকে গ'া মই আকৌ ভাবিলো বুত বৰষুণ পৰিল নকি।
অ' নাই নাই নাই নাই ক বিৰাত বৰষুণ নাই।
আমাৰ ইয়াত নাইয় চব বৰষুণ বিলাক গুৱাহাটীত নিছে বুজিছ নাই, গুৱাহাটীতো কালি চব যান যত মানে তোমাৰ এখন এখন ট্ৰেভেলাৰ সোমাই সোমাই গৈছে, ইমান পানী হৈছে।
হয়, হয়।
হয়।
তোমালোকৰ গুৱাহাটীত পুৰা মানে বৰষুণও ন।
অ' বৰষুণ মানে মই আ নিউজতো পাইছো, বিলাকত।
অ' অ' তুমি গুৱাহাটী যোৱা কথা আছিলে কি হ'ল?
এই এতিয়া ক'ত যাবা আৰু ইণ্টাৰ্ণশ্বিপ হৈ আছে আৰু ক'ত সময় নহব এতিয়া, পিছত যাম আৰু। কলে শুখত যাম চাগে সময় নহ নহ'বগৈ চাগে। কলেজে খুলিব নেকি, আৰু তোমাৰ, অ'। তোমাৰ সোতৰ ওঠ তোমাৰ, আছে।
তোমাৰ ইনক চাৰফিকে তুমি কেতিয়া বনালা?
মই হ'ল মা ৰহালৈ মানে মা এনেকে গৈছিলে।
হয়।
মই তেতিয়া বাৰু হল তেতিয়া যাওঁতে কে বনালে।
কিহৰ কাৰণে বনাইছাওঁ মানে?
মই মানে এই স্কলাৰশ্বিপৰ কাৰণে বনাইছিলো, আৰু এই এ এনেল লাগে যে মোক, এনচেলৰ কাৰণে বনাইছিলো। বুজিছা।
হয়, হয়।
পাৰা যদি তুমি এনচি এেল খখন যদি তোমালোকৰ যদি পাৰে তুমিও বনাই লবা এনচি এলখন মানে বহুত ভাল হয়।
হয়। বনাই লব লাগিব, তোমাৰ ইনকাম চাৰ্টিফিকেট খ বনাব লাগিব, আৰু আগত
অ ইনকাম চাৰ্টিফিকেটখন তুমি নিজে অনলাইনতে কৰিব পাৰিবা
গাওবুঢ়া পৰামৰ্শ নালাগে
আজিকালি আহ অনলাইনতে চব কৰে আজিকালি মানে আগৰ নিচিনা হাতৰ কাগজ নিদিয়ে
অ গাও বু়া পৰণ পত নালাগে
অ সেইখনতো লাগিব চাগে মই মাক খুলিব লাগিব বাৰু কম দিয়া
মানে তোমাৰ অনলাইনত কৰিলে তেনেকে কাগজখন ক'ত কম ইনকাম থ দে
অনলাইনাবা পি ডি এফ লব লাগিব পি ডি এফ লব পি ডিফটো তু কম্পিউাৰোকান লাই ল'বাগিব
তুমি কিহত কৰিছা অনলাইনত
অ মোৰ তাত অনলাইনতে কৰি দিছে মইানে চালো পিত আহি পেল মে মোবাইলত চালো ইউটিউবত চালো অইলাইনতে পাৰি সিহঁ মান এনে এশ টকা এটা ল'লে যত পঞ্চা টকাতে হয়
মানে তোমাৰ ইনক চাৰ্টিফিকেট মই মানে হেৰিটো আ গলে নহব মানে এয়া অ এইটো কি আছিল তোমাৰ আহ এইখন গা বা প্ৰমুতখন লোকে হয়